কি খবৰ?
হেল্ল'।
কি খবৰ?
আছো আৰু তুমি?
কি কৰিছা? খানা-চানা খালা?
অ খালো।
তুমি?
মইয়ো খালো। আজি খানা চাউল আৰু চামবাৰ। বাকী আজি আমি ডেইলি লাইফৰ কথাটোহে পাতো কি কৰিলো। কি কি কৰিলা আজি দিনটোত কোৱাচোন?
হুম?
কি কি কৰিলো আজিৰ দিনটো কোৱাচোন?
ৰাতিপুৱা আঠটা বজাত উঠিলো,
আঠটা বজাত উঠি চাৰে আঠটা লে মানে ধৰা চাৰে আঠটালৈ মই ৰেডি হৈ ডিউটি লে গুছি গ'লো।
উম।
ডিউটিত যায়, ডিউটিৰ পৰা টু থাৰটি এই ক' এটামানত ৰুমলৈ আহিলোঁ আকৌ।
ৰুমত কিবা-কিবি খায় আকৌ ডিউটি লৈ গ'লো-গে আকৌ চাৰে নটা বজাত আহিলোঁ।
ৰাতি।
উম।
অহ, বাকী দিনটো গেম-চেম খেলি না দিনতটো গেম-চেম খেলিলানে নাই? মই উঠিলোঁ ৰাতিপুৱা পাঁচটা মানত দি পিনে ব্ৰাছ-চাছ কৰিলোঁ আকৌ অলপ শুই গ'লো। ৰাতিপুৱা ফোন কৰিছিল এইখিনি ষ্টুডেটৰ কাৰণে। আচ্ছা উম। স্কুলে গ'লো লেকচাৰ-চেকচাৰ দি লৈ তাতে, দিনটো তাতে গ'ল। আকৌ আবেলি আহিলোঁ। আমি তেনেই খানা-ছানা খালোঁ, ভাত নাখালোঁ। তাৰপিছত কালি ইয়াতে কাম-চাম কৰি বাকী দিনটো তোমাৰ কাম-চাম কেনেকুৱা হৈ আছে, বেছি ষ্ট্ৰেছ লৈছা নেকি তুমি?
ষ্টেজতটো হয় মানে ল'ৰাৰ ভিতৰত মই অকলে নলেবত।
অহ।
আৰু ল'ৰা নাই যিকোনো। গৰমতটো মাথা বেয়া কৰা গৰম কিন্তু আজি সন্ধিয়া অলপ বৰষুণ দিছে অলপ। ঠাণ্ডা হৈছে।
আচ্ছা। আমাৰ ইয়াতে গৰমতটো মানে ইমান ডিগ্ৰী ছাব্বিশ সাতাইশ এনেকুৱা। আঠাইশ
এই ইয়াত ফ ইয়াত থাৰ্টি এইট ফৰ্টি।
বাহ বহুত বেছি।
মথা বেয়া কৰি দিয়ে ৰাতিও।
অহ, ফ্ৰেইজ আছে।
এই লেবত এছি আছে, সেইকাৰণে মই গোটেই দিনটো লেবতে থাকো।
অহ, তাতে ভালহে আৰু এ অপ ডাউনটো বাইকতে কৰা চাগে নিজৰ বাইকতে।
উম।
বাকী দিনটোত। অহ, কোৱা?
উম' কোৱা কোৱা?
বাকী দিনটো ফ্ৰী সময় পালে কি কি কৰিছিলা। লেবৰ পৰা অলপ গেমেই, গেম খেলি থাকা অনলাইন।
আৰু তেনেকুৱা ফ্ৰী সময় নাপাওঁ ন' পেচেণ্ট আহিয়ে থাকে যে।
অহ, এ মানে গেম খেলি ক'লে হ'লেও অলপ এক দেৰ ঘন্টা হাতত ফ্ৰী সময় থাকিব লাগে।
উম', হম' মোৰ মানে বাৰ ধৰা এটাৰ পৰা তিনটালৈকে মানে দুঘন্টা টাইম পাওঁ। দুঘন্টা টাইমত মানে ৰুমত আহি ধৰা, ভাত-চাত খোৱা তাৰপিছত আকৌ গা পা ধুই ডিউটি-ডিউটিলৈ যোৱা হৈয়ে যায় টাইমে হৈ যায়।
অহ, তেতিয়াটো ভালেই। বাকী কেতিয়া ফু-ফুৰিবলৈ নোযোৱা? অহ', অহ' কোৱা?
ক'লো যে দিনটো টাইম নাপাওঁ। কেৱল ৰাতি চাৰে নটাৰ পিছৰ পৰাহে অলপ টাইম পাওঁ।
অ' বাকী যিখিনি সুধিবলৈ যোৱা নে নাই।
উম, ভাই মই ৱখি ক'তো নাযাওঁ। মই ভাবিছিলোঁ বাইক লৈ আহি মইয়ো। ঘূৰিম বহুত ঘূৰিম।
ক'তো যোৱা নহয়, মোৰ উইগলি মানে দেওবাৰে বন্ধ পাওঁ। দেওবাৰে গোটেই দিনটোৰ ৰুমতে শুই থাকো।
অহ'
কি কৰিবা আৰু ক'ত যাবা গাৰ্লফ্ৰেণ্ড এটা থাকিলে গাৰ্লফ্ৰেণ্ড ফুৰিবলৈ পাৰি।
হয় বাৰু জীৱনত। অলপ কোনোবা এটা থাকিলে ওচৰ লৈ ঘুৰিব চুৰিব পাৰে ক'ৰবাত ওলাই যাব।
টোও নাই নহ আগতে দিপলি আছিল দিপলিক লৈ ওলাই গৈছোঁ। এতিয়া ৰিবলিও নাই।
অ' হেৰি কিবা চিনেমা চাব যোৱা নাই যে ভাৰত ডাঙৰ চিনেমা হ'ল আছে।
মই আজিলৈকে যাই পোৱা নাই।
মোৰো যাব মন।
আজিলৈকে যোৰহাট মানে কি মই আজিলৈকে চিনেমা হলত চাই পোৱা নাই।
অ' অ' আৰু যোৰহাটৰ ওচৰে পাজৰে কিবা কিবি চিনাকি হেৰি আছিলে নহয়। অলপ মানে ফুৰিব জেগা এটা মইতো গৈয়ে নাপালোঁ ক'ৰবাত।
নতুনকে বনালে ন সৰাজ উদ্যান বনালে। তাৰপিছত চুকাফা ময়দান।
অ'
বহুত কিবা কিবি বনালে এইবাৰ নতুনকে আৰু লাচিত, লাচিত লাচিত মৈদাম।
অ' নেক্স গ'লে আকৌ তাত ফুৰিবলৈ যাব পাম আৰু।
আজিলৈকে এইখিনিত, যাই পোৱা নাই। চৰাজতে যাই পোৱা নাই আজিলৈকে মই কোনে ক'ব কোৱাচোন তুমি ৰবা মোৰ কথাটো শুনা। কোনে ক'ব মোক যে চৰাচলৈকে যাই পোৱা নাই মই, মোৰ ৰুমৰ পৰা দুই মিনিট লাগে।
মই। মই তাত যোৱা হ'লে মানে হেৰি আছিলে মই তাইৰ লগত হেৰিলৈকে গৈ পাইছিলোঁ। এইটো মিছন হস্পিতেল নে কি বুলি কি কয় যে খ্ৰীষ্টান হাটৰ। নহয়, নহয়, এই খ্ৰীষ্টানহাটৰ হস্পিতালটো আছে যে। অলপ সেইফালে যাই গিজা ন হয় এই হস্পিতলটো অ' অ' মিছন হস্পিতেল কয় যে তালৈকে গৈ পাইছিলোঁ। তাইৰ লগত এদিন ফুৰিবলৈ, তাৰপিছত আৰু গৈ পোৱা নাই। বাকী আহ ছোৱালীজনীক আৰু অলপ ঘূৰি ফালে হেৰি পায় ভাল পায়।
নাই ধৰা ৰিবলিটো মোৰা গাৰ্লফ্ৰেণ্ড নাছিল ন এনে বেষ্ট ফ্ৰেণ্ড হিচাপে গৈছে মোৰ লগত।
পাওঁ। মই সেইকাৰণে মই কলোঁ কিবা। বাকী আজিকালি তোমাৰ তাতে পেচেণ্ট কেনেকুৱা হৈ আছিল আৰু।
পেটেন্ট মানে তেনেকুৱা পেচেনট নহয়। কিন্তু এই মানে চেম্পুল লৈ দৌৰি থাকিব লাগে যে।
অহ'
মানে ধৰক তিয়কৰ পৰা চেম্পোল পঠায়। তাৰপিছত গোলাঘাটৰ পৰা চেম্পুল পঠাই সেইবোৰ মোৰ লৈ আহিব লাগে, চেম্পুল খিনি বৰুৱাই চাৰআলি যায়। দিনত মানে দহ বাৰ মান বৰুৱা চাৰিআলি যোৱা অহা হৈ যায়।
অ', চেম্পল ৰিচিভ কৰি থাকিব লাগে?
উম।
কিবা হেৰি মই কিবা সুধি আছিলোঁ পাহৰিয়ে থাকিলো অ' আজিকালি মানে কি পেচেণ্ট বেছি আহিছে এইকেইদিন?
এইকেইদিন পেচেণ্টটো
জ্বৰ বেছিকে হৈ আছে। মোৰ একচুৱালী হেৰী পাৰ্টটো থাকি গ'ল, মোৰ মাইক্ৰোবায়োলজি বহুত ইণ্টাৰেষ্ট আছিলে জানা। মই মাইক্ৰবায়লজিটো আৰু ভালকে শিকিব মন আছিলে। চাও মই ইয়াৰ পৰা ওলাই কিনে যদি কেতিয়াবা মাষ্টাৰ্ছ এডমিশ্যন লওঁ। মই মাইক্ৰবায়লজিটো পঢ়িম বহুত ইণ্টাৰেষ্টিং লাগে। ময়ো বেয়া পাওঁ। সেইটো মোৰ শিকিব মন আছে বস্তুটো বহুত দেখিবলৈ বহুত ধুনীয়া লাগে আৰু।
কাম কৰি ভাল লাগে বায়
এইটো ইজি হয়, যে।
ই ইজিৰ কথা নহয় বায় কেমিষ্টি মানে তোমাৰ চেমি কৰিব গ'লে মানে বহুত টান। কিন্তু বায়' কেমেষ্ট্ৰীৰ কামখিনি কৰি ভাল লাগে।
অঁ', সেইটোৱে ক্লিন হয়, একো হেৰী নহয়, পঢ়ি থকা যেনেকুৱা তোমাৰ পেথলজিত অলপ লেতেৰা টাইপ থাকে আৰু মাইক্ৰো বায়োলজিটো অ', আৰু একে হয়। সেইকাৰণে মই হেৰিকে মানে বায়'কেমিষ্ট্ৰিৰ কাম খিনি মানে ক্লিন হয়। লেতেৰা টাইপৰ হয়, অ'। চব এইবিলাকে কৰি থাকিব লাগিব।
উম, মাইক্ৰবায়লজিত যে আমি মানে প্ৰপাৰ ড্ৰেছ পিন্ধি নাযাও এইটো মানে আমাৰ কাৰণে বেয়া। প্ৰপাৰ ড্ৰেছ পিন্ধি যাব লাগে মানে তোমাৰ এইটো ফেচ মাক্ক যে থাকে, গ্লাছৰ নিচিনা যে এটা ফে ফেচ মাস্ক যে থাকে।
উম।
সেইটো মাৰি যাব লাগে মাইক্ৰবায়লজি ডিাৰ্টমেণ্টৰ ভিতৰত কিন্তু আমি মাক্স এ নামাৰো।
উম। বাকী হেৰি দিনতটো পানী চানি অ', আৰ এছ খাই আছে নে নাই?
এ পানী বহুত খাও মই।
কালি অদভুত গৰম দি দিছে বোলে
দিনতটো মোৰ পাঁচ ছয় লিটাৰ মান পানী খোৱা হৈ যায়।
তেতিয়াটো ভালে হাইড্ৰেটেড হৈ থাকিব পাৰিবা।
উম, এ মোৰ সেইবোৰ প্ৰব্লেম নাই ডিহাইড্ৰেত হোৱাৰ প্ৰব্লেম নাই মোৰ।
খাই থকা নে নাই ফ্ৰুইত ড্ৰিংকচ ফ্ৰুইট ড্ৰিংকচ খোৱা নে নাই?
খাও।
তাত হেৰী পায়েছোন এটো কিবা বহ আৰু থ ভাল প পঢ় চ তোমাৰ লেপটো মই চিনি নাপালো এতিল মই কিমান গৈছো সফেলাই দি
কেজি কেজি এন নৰ্চিং হম যে আছে।
মই নিৰা নিৰাময় নেকি সিমানলৈকে ভালকে চিনি পাওঁ। পাৰ হৈ যাব লাগে অ আৰু তাৰল ক ৰাস্তাৰ লগতে ভানি
উম',
অ', তেতিয়াাহমি দেখিছো।
এই ৱাইন শুকৰৰ চৰততে
যাব লাগিব নক টাইতি স তাপ তোমাৰ লগত দেখা কৰিব পাৰি কিন্তু আকৌ তাত বেলেগ মানুহ আছে নহয় অলপ দিগদাৰ হ মোৰ বেয়া লাগি থাকিব। এনে মই মা এডিন ললে তোমাৰ লগতে প্ৰেক্টি কৰিম তাতে মিলি আ গ ফুৰিলৈ মানুহজন মোক বহুত ভাল লাগে অলপ কামত দিয়ে যদিও সটো নলেজ আছে মানুহটো ভালেই
এ মিলিৰ নলেজ আছে কিন্তু মানুহতটো পাগল হৈ যায়।
এই কামোৰ দিয়ে থাকে দিয়ে থাকে। ইমান পাগল কৰি দিয়ে। ক ই কৈ থাকিব কে থাকিম কৰি থাকিব। হেডাক্ লৈছে কি উ উ হ
এই কেল খায়ে মোক মাতাৰ কি দৰকাৰ আছে মই বস্তুটো বুজি নাপাও।
স মানে যাক ভাল পাব ধৰিলো কলো কিন্তু ই মানে বহুত চাপৰ্ট কৰে অ প্ৰমিত দা বহুত মানস ম
প্ৰমিত দাটো কেণ্ড এক ছেকেণ্ড বিশিছেষ ভাই ৰাাকিম ভাই ৰাকিম
এ এৰি বহুত কাম দিছিল পলে।
মানে নিজৰ ভাইটিৰ নিচিনাকে ৰাখে আৰু
এ এই প্ৰমিত দা বোলে তাতিতি দিয়া লেক লাগে
হেল্ল'
অ কোৱা
ধৰা আজি মোৰ ওচৰত পইচা নাই মই যদি কমিত দাক ক দাদা কি ভাই ক পইচা নাই লগ লগ ওলাই দিব পাঁচশ টকা
উম তমাৰ ইমাৰজেন্ঞ্চি বেংক হয় চলি থাকে যদি